হেল্ল'
হেল্ল'
ভালে আছেনে?
অ আছো এতিয়া ভাত খাই আছো
আচ্ছা। কিহে খাইছে ভাত?
মাছ দি খাইছো
অ অ বাকী ঘৰত ভাল আৰু চবৰে
অ ভালেই আছে
অ, বাকী আপুনি কি কৰি ভাল পায়?
উ মই খেতি কৰি ভাল পাওঁ।
আচ্ছা। কি কি খেতি কৰিছে বৰ্তমান?
এতিয়া ধান ধানৰ খেতি কৰিছো।
হয়, আৰু?
তুমি ভালে আছা?
অ ভালেই দিয়ক মোৰো ভালেই দিয়ক আপুনি কি কি খেতি কৰি ভাল? পাইছে। মানে কি খেতি কৰে?
ধানৰ খেতি কৰোঁ, সৰিয়হ খেতি কৰোঁ, তিলৰ খেতি কৰো, চব খেতিয়ে ভাল পাওঁ মই
অ অ অহ ধান এইবাৰ বৰ ভাল হৈছে চাগে ন ধান? হেল্ল' হেল্ল'
হেল্ল'
অ ধান এবাৰ ভাল হৈছে চাগে ন
অ মেচিনৰ খেতি কৰিছোঁ
আচ্ছা কি কি কৰিছে
কি খেতি মানে এতিয়া কিবা আহ ৰঞ্জিত খেতি কৰিছো
ৰঞ্জিত খেতি অ অ ঠিকে আছে আৰু কি কি খেতি কৰিছে হেল্ল'
হেল্ল'
অ আৰু কি কি খেতি কৰিছে আপুনি
এতিয়া ধানৰ খেতি আকৌ এতিয়া খালি ছিজেনৰ খেতি কৰিব লাগিব কঠীয়া পাৰিছোঁ
অ আৰু খেতিত আপোনালোকে কি হেৰী দিয়ে নেকি কিবা ঔষুধ দিয়ে নেকি বাৰু খেতিত হেল্ল' হেল্ল হেল্ল' হেল্ল'
হেল্ল'
হেল্ল'
হেল্ল'
ঔষধ দিয়ে নেকি খেতিত আপোনালোকে কিবা হেল্ল'
হেল্ল' হেল্ল'
কিবা খেতি কৰে নে আৰু মানে কি খেতিত আপুনালোকে কিবা ঔষধ দিয়ে নেকি
এতিয়া মানে খালী চিজনৰ খেতি সেইটো কৰিব লাগিব
হয় গম পাইছোঁ তাত কিবা ঔষুধ
তাৰপিছত আকৌ তিল পেলাব লাগিব সৰিয়হ পেলাব লাগিব
অ আপুনি কিমান বিঘাত তিল কৰিছে হেল্ল'
হেল্ল'
কিমান বিঘাত তিল কৰিছে হেল্ল'
হেল্ল'
কিমান বিঘাত তিল কৰিছে শুনা পাইছেনে
অ তিল কৰোঁ বহুত কৰোঁ
অ মানে আপুনি বেচে নেকি
চাৰি বিঘা চাৰি বিঘা মান তিল কৰো
অ তাৰপিছত
সৰিয়হ দহ বিঘা মান অ
অ সৰিয়হ তেলটো খাই ভাল লাগে চাগে ন
অ মই খেতি কৰিয়ে ভাল পাওঁ আৰু খেতি কৰিয়ে থাকো আৰু
অ শৰিয়হৰটো নিজৰ যে সেইটো চাগে ভাল হয় হয়নে আজিকালি ইমান ৰিফাইন অইল ওলাইছে বজাৰৰ ঘৰৰ এইটো ঘৰৰ হ'লে চাগে ভালে হয় হেল্ল' হেল্ল'
হেল্ল'
হয় কওক চোন আৰু কি কি কৰি ভাল পায় আপুনি ফুৰি ভাল পায়
কি কৈছা
ফুৰি ভাল পায়নে ফুৰি ঘূৰি ভাল পায় ঘূৰি কৰ বাত ফুৰিব গৈছে
ঘৰি অ আজৰি সময়ত অকমান ওলাই গলে মনতটো ভাল লাগে
হয় খোজকাৰে চাগে ন
আহ
অঁ অঁ বাকী ক'ত ক'ত ফুৰিব গৈছে আজিলৈ
বজাৰ কৰিব যাওঁ
হয়
গোটৰ মিটিঙত যাওঁ
হয়
অহ লগৰ বহুত য মনটো বেয়া লাগিলে
হয় হেল্ল' হেল্ল'
হেল্ল'
হয় কওকচোন আৰু হেল্ল'
হেল্ল'
হেল্ল' শুনিছে নে
আহ শুনিছো
কওক আৰু কওক ভাত কি আপুনি নিজে বনাই নে কি
তাত গৈ ভাল পাওঁ
হয় হয় তাতকে লগাই আছে নেকি
কি কৰিছা
তাত কি লগাই আছে নেকি গামোচা চাদৰ কি লগাইছে
তাত লগাই থাকো
গম পাইছো কি লগাইছে
এতিয়া মেখেলা চাদৰ লগাইছো
অহ ', - অহ ', কি কালাৰত।
বাহ ', ব্লু কালাৰ।
লো আচ্ছা- আচ্ছা কি কিবা ডিজাইন দিছে নে পুৰা মানে
অহ ', মেখেলা চাদৰ দি জান দিব লাগিব।
হয় - হয় কি ডিজাইন বা কেনেকুৱা টাইপৰ দিছে অলপ বুজুৱাই দিব নেকি। হেল্ল',
হেল্ল',
হয় কি ডিজাইন দিছে আপোনাৰ?
বুটা দিওঁ, ফুল পাচি দিওঁ।
হয়। বাকী
আজিকালি লোৱাবোৰ বাচি দিছো।
হয় অলপ আপুনি টানকে কবচোন শুনা - শুনা পোৱা নাই মানে। হেল্ল',
হেল্ল',
হয় অলপ টানকে কবচোন মই শুনা পোৱা নাই মানে।
অহ ',
হয়। আপুনি কিবা কাম কৰি আছে নেকি?
ঘৰৰ গিখিনি আৰু যিখিনি কৰিব লগা সেইখিনি কৰি আছো আৰু।
হয় আপুনি ফুল চুল ৰুই ভাল পায় নে নাপায়?
ফুল চুল ভাল পাওঁ।
কি- কি কৰে ফুলত?
অহ ', টাপ কিনি আনি ফুল লগাও দেইলি পানী দিও।
হয় তাৰপিছত
সেইখিনিয়ে যতন কৰো আৰু।
হয় আৰু।
আৰু হেই আৰু গৃহিনী মানুহ আৰু যিখিনি কৰিব লাগে ঘৰ চাফ চিকুণ কাপোৰ কানি, সেইবোৰে কাম কৰি থাকো আৰু।
আঁহ ', আপুনি ঘৰত - ঘৰত খেতি কৰে নে নকৰে?
কি কৈছা।
ঘৰত খেতি কৰে নে নকৰে? শাক পাচলি কিবা।
ঘৰত খেতি নকৰো পথাৰতহে কৰো খেতি।
অহ- অহ -অহ পথাৰ কি আপোনালোকৰ নিজৰ মাটি নে বেলেগৰ?
অহ ', নিজৰ মাটি।
অহ ', কিমান বিঘা আছে?
হাহ ',
কিমান বিঘা আছে কিমান বিঘা?
পোন্ধৰ বিঘা আছে।
হয় কি অকল এহ ', সৰিয়হ খেতি এনেকে কৰে নে ধান খেতিও?
অ হয় সৰিয়হ খেতিও হয়
ব্যৱসায় হিচাপে কৰিছেনে
ব্যৱসায় মানে ঘৰতে কৈছোঁ ঘৰত খাব কাৰণে
হয়
ঘৰ চ চলিবৰ কাৰণে কেতিয়াবা অসুবিধা হ'লে অলপ বেছি দিওঁ ঘৰ চলো এনেকুৱা কৰি থাকোঁ
অ হয় হয় হয় ভালে ভালে এনেকে কৰি থাকিব লাগে ন স্বাৱলম্বী হব লাগে মানুহ
অকমান কিবা অসুবিধা পালে দুই এমোন বেচি পেলাই ঘৰখন চলি যাওঁ
হয় হয় ঠিকে আছে ভালে কৰিছে দিয়ক এনেকুৱা হ'ব লাগে আমাকো শিকাবচোন অকমান খেতি কৰা হেল্ল' হেল্ল' আমাকো অলপ শিকাবচোন
অ পথাৰলৈ গলেহে শিকাব পাৰিম
হয় হয় হয় যাম দিয়ক এদিন যাম দিয়ক হেল্ল'
অ এতিয়া কঠিয়া পাৰিব লাগে কেনেকে কঠীয়া পায়ে চাব পাৰিবা আকৌ লগোৱা সময়ত কেনেকৈ ধান লগাই চাব পাৰিবা
হয় হয় হয় ঠিক বাৰু হ'ব দিয়ক ন ৰাখিছো ৰাখিছো বাৰু দিয়ক ন
উম